হয় নমস্কাৰ।
অহ নমস্কাৰ-নমস্কাৰ।
আছেনে ভালে?
অহ', ভালে আছো, আপুনি?
অহ', আছো-আছো অহ, এই কি কৰিছে এতিয়া?
এ মই এনে আছো আপুনি কি কৰি আছে?
অহ, ময়ো এই চাহ খাই উঠিছো, এতিয়া অলপ পঢ়িছো। অহ', মই আপোনাৰ লগত গছ আৰু গছ ৰোপনৰৰ বিষয়ে অলপ কথা পাতিব বিচাৰিছিলো।
অহ এইটো এটা ভাল বিষয় হয়, কোৱাচোন কি কথা পাতিব বিচাৰা?
অহ', এটো হ'ল অহ মই গছৰোপণৰ যে, আমি আজিকালি চহৰ আ তোমাৰ গছ-গছনি নাথাকিলে জীৱ জন্তুৰ ওপৰত কি প্ৰভাৱ পৰিব বুলি ভাবে?
মই, গছ-গছনি নাথাকিলে জীৱ জন্তুৰ ওপৰত বহুত প্ৰভাৱ পৰিব বুলি মই ভাবো, কাৰণ যিহেতু গছ-গছ জীৱ-জীৱ জন্তুবোৰে গছ-গছনিৰ তলত বাস কৰে। আৰু বহুত বহুত জীৱ জন্তু, ক'ব গ'লে জং-জংঘলত থাকে। সেইবাবে বহুতো মানুহ আজিকালি দেখিছো, যি যিবোৰে ঘৰ বনাব বাবে জংঘল বোৰ গছবোৰ কাটি নিজৰ ঘৰ বনাই, সেইবাবে বহুতো জীৱ-জন্তুও বাসস্থান হেৰুৱাইছে। সেইবাবে মই সেয়ে ভাবো যে, গছ-গছনি কটাৰ ফলত সকলৰ বাসস্থান হেৰুৱাৰ বাবে বহুত বেয়া হৈছে।
উহ।
পিছে তোমাৰ মতে ঘৰৰ চোতালত গছ ৰোপন কৰিছা নেকি তুমি পিছে কেতিয়াবা?
মই ঘৰৰ চোতালত গছ ৰোপন বেছি কৰা নাই, কিন্তু দুডালমান গছ আছে বাৰু, অহ বাকী আপোনালোকৰ হেৰি আপুনি ৰুইছেনে গছ- চছ বৰগছডালত?
হয় -হয় -হয় মই দেউতাৰ লগত কেইবা গছ ক আম গছ, নিম গছ আদি ৰুইছোঁ মাজে- মাজে পানী দি থাকো আৰু খা বতৰুৱা আঁতৰাও আৰু গছবোৰ ডাঙৰ হোৱা দেখিলে বহুত আনন্দ লাগে মোৰ মতে নিজ হাতে গছ ৰোপন কৰিলে তাৰ প্ৰতি দায়িত্বও বাঢ়ে পিছে আপোনাৰ মতে কোনটো গছ আটাইতকৈ বেছি ভাল লাগে আপোনাৰ?
মোৰ নিম গছটো বেছি ভাল লাগে। মইামতে আৰু এই গছটোৱে চাহ দিয়াৰ লগতে বহুতো ঔষধি গুণো আছে বুলি মই ভাবো। আৰু সৰুৰ পৰা শুনিও আহিছো। আমাৰ গাঁৱতো এটা ডাঙৰ নিমগছ আছে।
অ'।
মোৰটো ন 'তাত ন' বহুত মানুহ বহিবলৈ আহে মই ভাবো যে এনেকুৱা গছবোৰৰ সংৰক্ষ ৰক্ষণ কৰাটো আমাৰ বা সকলোৰে দায়িত্বও হয়। তুমি পিছে গছ গছ ৰোপনৰ প্ৰতি আগ্ৰহ কেনেকৈ আগ্ৰহ কেনেকৈ পালা পিছে তুমি?
মই যেতিয়া মই বিদ্যয়ালয়ত এবাৰ মানে গছ ৰোপন কাৰ্যসূচী হৈছিল সেইদিনা শিক্ষকসকলে গছৰ উপকাৰিতা তাৰ বিষয়ে বহুত কথা কৈছিল আৰু তাৰ পিছৰ পৰাই মই সুযোগ পালে গছ ৰোপন কৰিবলৈ চেষ্টা কৰো এ মোৰ মতে ক'ব গ'লে সৰু সৰু কামৰ পৰাই ডাঙৰ পৰিৱৰ্তন আৰম্ভ হয় বুলি মই ভাবোঁ।
উম।
পিছে আজিকালি বহুত ঠাইত গছ কটা হয়। তুমিতো জানাই।
উম হয়।
এই কথাটো দেখি তোমাৰ কেনে লাগে বাৰু।
এই কথাটো দেখি মোৰো বেছি ভাল নালাগে। কথাটো হ'ল এ আৰু উন্নয়নৰ নামত যদি অযথ গছ কাটি থকা হয় এ মোৰ মতে গ যিমান গছত তাৰ সলনি বেছি গছ ৰোপণ কৰাই উচিত হয়। শেষত ক'বলৈ গ'লে উন্নয়ন আৰু প্ৰকৃতিৰ দুয়োটাকে সমানে গুৰুত্ব দিবই লাগে আমি। তোমালোকে ঘৰত গছৰ যত্ন লোৱা কেনেকৈ লোৱা পিছে?
মই আৰু মোৰ মায়ে নিয়মীয়াকৈ গছত পানী দিওঁ আৰু যদি শুকান ভাল দেখা যায় সেই আঁতৰাই দিওঁ। আৰু গছৰ চাৰিওফালে পৰিষ্কাৰ ৰাখো। আৰু যেতিয়া বৰষুণৰ সময় হয় তেতিয়া বৰষুণৰ সময়ত গছ বৰ ভালদৰে বাঢ়ি উঠে মোৰ মতে গছ ৰোপন কৰাৰ লগতে গছৰ যত্ন লোৱাটো আমাৰ সিমানে দৰকাৰ বুলি মই ভাবো। হব।
হম।
পিছে তোমাৰ মতে মানুহ মানুহে বছৰত অন্তত এটা গছ ৰোপন কৰা উচিত বুলি ভবানা?
উম নিশ্চয় উচিত নিশ্চয় উচিত। আহ যদি প্ৰতিজনে বছৰত অন্তত এটা গছো ৰোপন কৰে তেন্তে কিছু বছৰৰ ভিতৰতে বহুত গছ বৃদ্ধি হৈ যাব। আৰু ইয়াৰ ফলত পৰিৱেশ পৰিৱেশো ভাল লাগিব। ভৱিষ্যত প্ৰজন্মই উপকাৰ পাব। মই ভাবোঁ যে এই অভ্যাসটো সকলোৰে গঢ়ি তোলাই উচিত।
অ।
পিছে গছ গছনি থকা ঠাইৰ সময়ত আহ ক থকা টাইপ কটাবলৈ আপোনাৰ কেনে লাগে?
মোৰ বহুত ভাল লাগে কেতিয়াবা পঢ়াৰ পিছত ওচৰৰ পাৰ্কলৈ যাওঁ আৰু গছৰ তলত বহি অলপ সময় কটাও তেনে ঠাইত থাকে খিলে মনতটোও শান্ত লাগে আৰু ভাগৰো কমি য মই শেষত কবলৈ গ'লে গছ গছনি কেৱল পৰিৱেশে নহয় মানুহৰ মনকো সেউজীয়া কৰি ৰাখে। আপোনাৰ মতে তোমাৰ মতে ক'ব গ'লে গছ গছ কমি গ'লে মানুহে কি কি সমস্যাৰ সন্মুখীন হ'ব বুলি তুমি ভাবা?
মোৰ মতে গছ কমি গলে গৰম বাঢ়িব। বিশুদ্ধ বতাহ কমি যাব আৰু বৰষুণৰ ধৰণো সলনি হ'ব। জীৱ জন্তুৰ বাসস্থানো নষ্ট হব। আজিকালি য যতে জানাই গৰম আগতকৈ বহুত বেছি হৈছে। আৰু শেষত ক'বলৈ গ'লে গছ সংৰক্ষণ নকৰিলে ভৱিষ্যতে ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব। পিছে তুমি কেতিয়াবা গছ ৰোপণ অভিযানত অংশ লৈছে নেকি?
হয় হয় হয় মই বিদ্যালয়ত থাকোতে আৰু তাৰ পিছতো এবাৰ গছ গছ ৰোপন কাৰ্যসূচীত অংশ লৈছিলো। আৰু বন্ধু ব বান্ধৱীৰ লগত একেলগে কেইবাজোমানো গছ ৰোপন কৰিছিলোঁ সেই দিনা বহুত ভাল লাগিছিল কাৰণ আমি প্ৰাকৃতিৰ বাবে কিবা এটা ভাল কাম কৰিছিলো বুলি মোৰ অনুভৱ হৈছিল
মোৰমতে এনে কাৰ্যসূচীত সকলো যুৱকে অংশ লোৱাটো উচিত বুলি মই ভাবো পিছে গছ ৰোপন কৰাৰ পিছত ইয়াৰ যত্ন লোৱাটো কিয় ইমান দৰকাৰ বুলি তুমি ভাবা
মোৰ মতে কেৱল গছ ৰোপন কৰিলেই দায়িত্ব শেষ নহয় নিয়মীয়াকৈ পানীও দিব লাগে গৰু ছাগলীৰ পৰা ৰক্ষা কৰিবও লাগিব আৰু গছজোপা ভালদৰে বাঢ়িছে নে নাই সেইটোও চাব লাগিব আমি মই ঘৰৰ গছবোৰ মাজে মাজে চাই থাকো মই ভাবো যে যত্ন নললে বহু গছ সৰুতে শুকাই যায় তোমাৰ মতে ফলৰ গছ ৰোপন কৰিলে কি কি লাভ হয় বুলি ভাবা
মোৰ মতে ক'ব গ'লে কলে গছ কলে গছে এফালে চাহ দিয়ে আনফালে ফলো দিয়ে আমাৰ ঘৰত থকা আম গছ ডালৰ পৰা আমি ফল পকিলে ওচৰ চুবুৰীয়াক দিও এতিয়া সকলোৱে সকলোৰে লগত ভাগ বতৰা আৰু আনন্দ বেলেগ হয় মোৰ মতে ক'ব গলে গছ ৰোপন কৰিলে পৰিয়াল আৰু সমাজ দুয়োটাই উপকাৰ হয় বুলি মই ভাবো
উম
পিছে তুমি ক কোৱাচোন বিদ্যালয় আৰু কলেজৰ গছ ৰোপনৰ ওপৰত বেছি গুৰুত্ব গুৰুত্ব দিব লাগে নে নালাগে
মোৰ হিচাপত গছ ৰোপন বিদ্যালয় আৰু কলেজ ৰোপনত আমি গুৰুত্ব দিব লাগে আগে সৰুৰে পৰাই যদি এই সভ্যাস গঢ়ি উঠে তেন্তে ডাঙৰ হলেও প্ৰকৃত স বিষয়ে সঘনাই সচেতন সৃষ্টি কৰি থাকিব লাগে। শেষত ক'বলৈ গ'লে ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰাই পৰিৱেশ সুৰক্ষাৰ আৰম্ভণি হব পাৰে ন। পিছে উম তোমাৰ মতে ঘৰৰ চোতালত গছ থাকিলে কি কি সুবিধা হয় বুলি ভাবা
মই মই ভাবো যে ঘৰৰ চোতালত গছ থাকিলে গৰম অলপ কম অনুভৱ হয়। আৰু আৰু পৰিৱেশটো সুন্দৰ লাগে। সন্ধিয়া গছৰ তলত বহি অলপ সময় কটালে মনটো সতেজ হয়। এই মই ভাবো যে প্ৰতিটো ঘৰৰ ওচৰত অলপ হ'লেও গছ থাকিব লাগে। তুমি কি ভাবা
মই মোৰ মতে
তুমি কোৱাচোন যদি কোনোবাই গছ কাত
হয়
অ তুমি কোৱাচোন? আমি কি কৰা উচিত বুলি ভাবা তুমি।
মোৰ মতে প্ৰথমে তেওঁক গছৰ উপকাৰিতাৰ বিষয়ে শান্ত ভাৱে বুজাব লাগে। যদি অযথ কথা গছ কাটি থাকে তেন্তে সংলিষ্ট কৰ্তৃপক্ষক জনাব পাৰি ন। ইয়াৰ লগতে আমি নিজেও নতুন গছ ৰোপন কৰাৰ চেষ্টা কৰিব লাগে। শেষত ক'বলৈ গ'লে অভিযোগ কৰাতকৈ সচেতনতা বঢ়োৱাটো বেছি প্ৰয়োজন হয়। পিছে তুমি কোৱাচোন ভৱিষ্যত তে গছ গছনিৰ সংখ্যা বঢ়াবলৈ তুমি নিজে কি কৰিবা?
মই কৰিব গলে মই প্ৰতি বছৰে অন্তত এটা বা দুটা গছ ৰোপন কৰ চেষ্টা কৰিম। আৰু বন্ধু বা পৰিয়ালকো কামত উৎসাহ দিম আৰু ঘৰৰ ওচৰৰ গছবোৰ যত্ন নিয়মীয়াকৈ লম মোৰ মতে সৰু সৰু পক্ষপৰ পৰাই ডাঙৰ পৰিৱৰ্তন আহ বুলি মই ভাবো আৰু আমি সকলোৱে মিলি চেষ্টা কৰিলে নিশ্চয় এটা সেউজীয়া পৰিৱেশ গঢ়ি তুলিব পাৰে বুলি মই ভাবো।
উম
পিছে তোমাৰ মতে গছ গছনি নাথাকিলে জীৱ জন্তুৰ ওপৰত কি প্ৰভাৱ পৰে বুলি ভাবা তুমি?
মোৰ মতে গছ গছনি নাথাকিলে বহু চৰাই চিৰিকতি গছ আৰু জীৱ জন্তুৱে থাকিবলৈ ঠায়ে নোপোৱা হৈ যাব ন আৰু বহু জীৱই খাদ্য আৰু আশ্ৰয় দুয়োটাই হেৰাইব। আজিকালি কেতিয়াবা আগৰ দৰে চৰাই এতিয়া কমো দেখা যায়। তেতিয়া এই কথাটো মনলৈ আহে আৰু শেষত কবলৈ গ'লে গছ ৰক্ষা কৰাটো মানে কেৱল মানুহক নহয় সকলো সকলো জীৱকে ৰক্ষা কৰা হয়।
অ তুমি ঠিকে কৈছা গছ গছনি নাথাকিলে জীৱ জন্তু ৰত বহুত প্ৰভাৱ পৰিব কাৰণ তেওঁলোকে গছ গছনিৰ ওপৰতে নিৰ্ভৰশীল মই সেয়ে ভাবো তোমাৰ নিচিনা
হয় পিছে তোমাৰ মতে গছ গছনিৰ প্ৰতি মানুহক কেনেকৈও অধিক সচেতন কৰি ৰাখিব পাৰি?
মোৰ মতে গছ গছনি নাথাকিলে বহু চৰাই চিৰীকুটি হওক বা জীৱ জন্তু হওক সেবোৰ থাকিবলে খাই নাপাব আৰু বহুত জীৱ খাদ্য আৰু আশ্ৰয় হেৰুৱাব, সেই শেষত মই কবলৈ গ'লে গছ ৰক্ষা ত ' মানে কেৱল মানুহৰৰে নহয় সকলো জীৱনৰে এটা দায়িত্ব বুলি মই ভাবোঁ।
উম ঠিকে আছে বাৰু। আৰু ভালে লাগিল আপোনাৰ লগত কথা পাতি।
মোৰো ভাল লাগিল আপোনাৰ লগত গছ গছনিৰ বিষয়ে কথা পাতি।
হয় হয় মোৰ আকৌ কিবা জানিব থাকিলে আপোনাক মই যোগাযোগ কৰিম অ।
অ অ ঠিকে আছে মই যোগাযোগ কৰিম আপোনাক। ধন্যবাদ সৰু কথা হেৰে ভাল আছিল।